হেল্ল।
অ শুনিছে নে?
শুনিছো এই ভাত খাই উঠিছো হেৰি কি হাঁহ ওলাই গৈছিলা নেকি?
এই হাঁহ পোৱালি কেইটা হেৰি উলিয়াই থৈছিলে হ'ব পাৰে আমাৰ আমি এইফালে মানে কৰি আছিলো কাৰণে এইফালে যোৱা নাই সেইফালও যোৱা নাই সেইকণতে বহি আছে। এহ ৰাতিপুৱাই গৈছিলে নেকি মানুহ। তাত গড়ালত।
অ মায় ওলাই গ'ল বুলি মই চিঞৰা শুনিছিলো। উম।
সেই নাই সোমোৱা মানে, আকৌ গুছি অ কঠীয়া তুলিবৰ হ'ল। এ জানো দিব আৰু মানে ক কঠীয়াখিনি তুলি তু কঠীয়া তুলি শেষ হোৱাৰ পিছতে দিব আৰু। আজিৰপৰা তুলিমহে গোটেইখিনি তুলি পেলাম।
অঁ' গোটেইখিনি একেবাৰতে তুলি পেলালে ভালেই পিছত আকৌ তুলি থাকিবলগীয়া নহয়।
অঁ, তেতিয়া আৰু বট বুকাও একেবাৰে দি দিব ইও তাপিছত আৰু হেই কৰি থাকি নাই-
অঁ'
লৈ থাকিম আও।
উম' কালি হেইটো চালোঁ ভাল লাগিছে মই কমেণ্টো দি থৈছোঁ, তাপিছতে- আকৌ হেৰি শ্বেয়াৰ এটা কৰি থৈছোঁ।
অঁ', মো নামো কৈ দিলে আও সংবাদিকে।
ছে ভালে লাগিছে একদম তই মোবাইল চাইহে আ ভিডিঅ' কৰি আছিলি নেকি?
পান। আমিও ভিডিঅ' কৰি আছিলো হেৰী ভিডিঅ' কৰি আছিলে তাৰপিছত ছোৱালিক মানে ভিডিঅ' কৰিবলে দিছিলো। ভিডিঅ'টো কৰিলে নহয় কৱা পিছত মানে- আকৌ তাই কিনো কৰিলে এনেকে চাই আছিলো সিনো কেতিয়া ভিডিঅ অন কৰি থৈছিলে জানো গমে নাপাওঁ।
হ হ অঁহ।
তেনেকে ওলাই আছোঁ বুলি গম নাপা-
হেঁতি মোবাইল আনিছিলে নে কেমেৰা আনিছিলে?
মোবাইল আনিছিলে।
অ' কিবা পোহৰ হেৰি পোহৰ দিবলে কিবা আনিছিলে নি?
না অনা একো না অনা সি মোবাইলটো লৈ আহিলে আও।
ন ভিতৰত ভিত ভিতৰটো পোহৰ পোহৰ লাগিলে সেইকাৰণে মই কিবা পোহৰ আনিছিলে নেকি বুলি ভাবিছিলোঁ।
অ' নাই অনা। হেৰিয়ে তাপিছত এইফালে খিৰিকিখন খুলি দিয়া হৈছিলে যে পূৱফালে। তাপিছত তেনেকে মানে আকৌ লাইটৰ পোহৰিটোও আছিলে। সেইটো কাৰণে হ'ল পোহৰ পোহৰ লাগিছে। তাপিছতে হেৰি কেতিয়ানো সি সেই বোলে আমাৰ ফালে কৰিলে গমেই নেপালোঁ।
উম, হু'।
মই যিহে ড্ৰেছ পিন্ধি আছো আও।
অঁ, ধুনীয়াকে পিন্ধি থাকিব লাগিছিলে আকৌ হ'লো ভালে আছে ইমান বেয়াকে নাই থকা বাৰু।
উম'
সেই সেইকণেই দেখিলোঁ আও তোক ন'।
অঁ' দেখাব বুলি অঁ' সেইকাৰণে দেখাব বুলি ভবা নাই নহয় আমি ছোৱালীয়ে মই ছোৱালীয়ে আক একো নাছ- নাছি এনেই ঘছং গজংকেহে আহি আছিলে।
অঁ'
অও' আমি কেতিয়া আহিলো সেনেকেহে ভাবিছো, সি নকৱা নহয় আ- সুধিম বুলি মাকো সুধিব বুলি গম নাপায় নহয় সিফালে মাক হেৰি কি বুলি কয় সেইখনত ৰৈ আছে তাপিছত, - অঁ তাৰপিছতে সেইফালে গৈ মাতি নিলে নি পেলাই আও এনেকে সুধিলে মায়ে কৈছে আও। সেইখন মই বোলে হেতৰ সেতোক ধন্যবাদ নিদিলোৱে। উম'
চেনেলটো। চেনেলটোক ধন্যবাদ নিদিলে। উম' তাপিছত, ত হেৰি সেইজনেহে কৈছে ন চেনেলটো না কমেণ্টত দিছে মা হেৰিটো-
অঁ অঁ অঁ সেইজন অঁ অঁ অঁ সেইজন মানুহজন।
অঁ'
সেজনে মোৰ নম্বৰত লৈ গৈছে সেই কবি চক্ৰত সদৌ অসম কবি চক্ৰত এড কৰি দিম বুলি কৈছে।
অঁ'।
মই কবিতা চবিতা লিখ, অ' গল্প কবিতা লিখোঁ বুলি ক'লো, গল্প দিছোঁ। আজি দৈনিক সাংবাদলৈ দিছোঁ গল কিবা এটা দিলে নাই জানো সুধিছিলো বা সাংবাদিকটোক মেছেজ কৰি, মোৰ গল্পতো দিলে নাই। বুলি দিলোঁ বুলি কৈছে, উম, বুলি ক'লে। মই বোলো যদি বাই মোক দিব বোলো হেৰি ফটো মাৰি সেই বুলি ক'লো, অ' বুলি অকে বুলি দিলে, এতিয়া দিছে নাই সিহে জানিব।
আকৌ এবাৰ মনত পেলাই দিবি অ'।
অ' আবেলি আকৌ ফোন কৰিম, মায়ে ফোন কৰিব নহয়।
অ'।
কৰি থাকে নহয় দুদিনমানৰ মূৰে মূৰে, তাৰপিছত আজি আবেলি ফোন কৰিবলে ক'ম দিলে নে নাই।
অ'।
যদি নাই দিয়ে আৰু অহা দেওবাৰেহে হ'বগে আৰু।
অ' আমাৰ হেয়া এই কি কৈ আছিলে কি কথা আছিলে পাহাৰি থাকিলোঁ নহয়। অ' তাৰপা তহঁতি ভিডিঅ' কৰাখন দিবি আকৌ ফেচবুকত।
অ' সেই একেইহে, সিহঁতি কৰি থকা কাৰণকে ছোৱালীয়ে কৰি আছিল।
অ'।
বেলেগকে কৰা নহ'লে, মই প্ৰথমতে প্ৰথম মানুহখিনি অহা অহা গাড়ীখন আহি ৰখিব আহিব নহয়, আমি ৰৈ আছোঁ নহয় আ। মই বোলো ভিডিঅ'টো অন কৰিম গাড়ীখনৰ ওচৰলৈ, গাড়ী গেটখন খুলিল যাম আৰু ভিডিঅ' অন কৰিম বোলো মাক আহক বুলি মাত দিমগে। ভিডিঅ'টো অন কৰি কৰি আৰু অন কৰি পেলাই গৈ আছোঁ নহয়, গেটখন খুলিছোগে চ'লাৰ বিক্ৰী কৰা মানুহ কেইটামানে গাড়ীৰ পৰা নামি আহিলে নহয়।
উম
তাৰপিছত আগতে কিমাননা আগত কৈছিলে মানে আহিম বুলি, তাৰপিছতে তেতিয়া নাহিলে, সিহঁতে গাড়ীখন আহি ব কেতিয়া আহিব কেতিাবা বাটচাই আছে, মই বোলো ভিডিঅ'টো অন কৰি পেলাই যাওঁ বোলো আৰু। এনেকে মাতিমগে আৰু বোলো। জানো সেই দেউতাহঁত কিবা লৈ গৈছে, তাৰপিছত মানুহজন এজনহে নহয় তাৰপিছতে এই এজনহে আহিলে, বেলেগ মানে থা কথাটো হৈছিল। তাৰপিছত মানুহকজনক কৈছোঁ মই এইেইজনক কবিচক্ৰ মানুহজনক, আপোনা ভিডিঅ' মই কেতিয়াবা কেতিয়াবা ভিডিঅ' বনাও, হ'ব তেনেকে কথা কৈ নবনাও বাৰু, এনেই চেনেলটো আছে আৰু। দিও বোলো কেতিয়াবা, ই, বোলো আপোনালোকক ভিডিঅ' কৰিম বোলো ভিডিঅ' প্ৰথমৰৰ পৰাই কৰোঁ বুলি বোলো ভিডিঅ' অন কৰি গ'লো চ'লাৰ বিক্ৰী মানুহ কেইজনেহে গাড়ীৰ পৰা নামি আহি ক'লা মানুহ এটা নামি অহা দেখি আৰু গম পালোঁ আৰু। চ'লাৰৰ মানুহ বুলি আৰু ল'ৰা কেইটামান নামি আহিলে, তাৰপা হাঁহিছে নহয় মানুহকেইজনে।
ৰমে সেইটো সেই সাংবাদিকটোও আছিলে তেতিয়া, সাংবাদিকটোও হাঁহিছে।
অ'। তেতিয়াহ'লে ভিডিঅ' কৰা নহ'লে, পিছৰবাৰ আহোনে আকৌ কেমেৰা অন নকৰিলি আৰু।
অ' এইবাৰ তেনেকুৱা কৰিলে নহ'ব। এতিয়া সেইটো ভিডিঅ'তটো আছে অকমান কৈ থোৱা কাৰণে ডিলিট কৰি
অ'। নহয় নহয় জানিছোঁ পিছত আকৌ যে মানুহকেইজন আহোঁতে তেতিয়া কৰিবলৈ নহ'লেই আৰু।
অ, তেতিয়া ক'লে নহ'লে, তেতিয়া এজনহে আহিলে গাড়ীত, হেৰি ইকিজন আগবাঢ়ি গ'ল বুলি ক'লে। তাৰমানে এইখন গাড়ী দেখি পেলাই সিহঁতি পাৰ হৈ পেলাই গুচি গল সৰু গাড়ী বুলি। তাৰপিছত হেৰি গলগৈ এইফালে আকৌ আৰু চিনাকি মানুহ আছে নহয়। সেইকনলে গ'ল সেয়াত সভাপতি ঘৰ আছে। অঁ।
তাৰপিছতে সভাপতি ঘৰলে সেই ঘৰলৈ গ'ল, গৈ পেলাই তালৈ তাৰপাছত এজন অকলে আহিলে। তাৰপিছত আকৌ এখন গাড়ী আছেই নহয় আৰু। সে তেনেকুৱা হ'ল মানে গাড়ীখন ৰখাই আহিবলৈ নাপালে তেনেকে কৰিবলৈ সেইকাৰণে দিগদাৰ হ'ল।
অ'। অলপ ভালেই লাগিলে সেই, ভালেই লাগিলে বাৰু।
উম মই আমাৰ ঘৰৰ কথাই চব গৈছো আৰু আগতে আমি বোলো যেতিয়া হেৰি কৰো কি বুলি কয় উম এ কিবা কিবা কিবি দিৱস হ'লে মানে আমাৰ দেউতাই বোলো আমাক বিষ্ণু ৰাভা বিষয়ে কয় জ্যোতিপ্ৰসাদৰ বিষয়ে ক'ব তেনেকুৱা দিৱসত। আনি বোলো কোনোবা গান গাই যদি গান গায় এনেকুৱা দেউতা কাহিনীটো আমি শুনো বোলো তেওঁলোকৰ বিষয়ে তেনেকুৱা হে আমাৰ ঘৰখন তেনেকুৱাই আছিলে বোলো আগতে। ছোৱালীকেইজনী গোটেইকেইজনী থাকোতে এতিয়া ভাগ, ভাগ হৈ গ'ল। চব শেষ হৈ গল আৰু এতিয়া মানুহ নাইকিয়া হৈ হল আৰু লাহেকে।
উম।
সেইবোৰ ভাল কথা আক' তেনেকে কৈছে। গল্প চল্প লিখা কথা মই ক'লো দি ছো বোলো সংবাদ সেই দৈনিক সংবাদত এটা। তেতিয়া মোৰ নম্বৰটো দিয়া হো তোমাৰ নম্বৰটো বোলে হেৰি। মই বোলে আমাক ভবিষতটো এড কৰি দিম উম। হা?
সেইদিনাখন কবিতাটো ভালেই লাগিল।
অঁ। সেই এনেই হয় নহয় চাকৰি এটা সঁচাকে নথকাৰ কাৰণে কিবা কিবি লাগে হয় নহয় বাৰু? সেইকাৰণে তেনেকে লিখিলো, মনটো কেতিয়াবা বেয়া লাগি থাকে। কি কৰা, পঢ়া শুনা নাই কৰা নে কৰিছো মানুহেতটো গমেই নাপায়। এটা বয়সলৈকে হে নহয় পঢ়িম, ছোৱালী হৈ থাকোতেহে সুধে কিহত পঢ়িছা এতিয়াতো চাকৰিটো নাই কৰা কাৰণে নপঢ়া মানুহও হ'ব পাৰে পঢ়াও হ'ব পাৰে। সেইকাৰণে দিলো। উম। সেইকাৰণে সেইকাৰণে দিলো তেনেকে এ কি বুলি কয় শিক্ষিতা আছিলো বুলি কক্ষত নিদিলো হেঁতেন কাকো
উম।
যদি চাকৰি থাকিলে হেঁতেন পঢ়াই আৰু চাকৰি কৰিছে যদি পঢ়া শুনা কিমান যি মানেই নহ'লো আৰু। এনেকে ভাবে, উম। এতিয়া এতিয়া কক্ষ দি থাকিব লগা হয়, মই পঢ়া শুনা কৰিছিলো মই আমুক কৰিছিলো।
উম।
নহলে চাকৰিহে নকৰিলো নাপালো।
উম মোৰ পৰাও সিহঁতি হেৰি পাইছে ভিউজ পাইছে। হেৰিয়ত মাঁ মাঁ ভাগৰ সেইটোত যে।
অঁ।
মোৰ ভাগৰ মোৰ পৰা বোলো ভিউজ পাইছে হেঁতি উম হেৰি চাইছে মোৰভাগৰ মানুহে তিনিশমান চালেই সপাই।
অ অ ঠিকে আছে বাৰু।
হম
উম
উম ভালে লাগে তেনেকে বনোই দিলে।
উম ভালে লাগে এনেই তেনেকুৱা ভাল কথাবোৰ হ'লে। নিজৰ ক্ষেত্ৰতো হব হ'ল আও এতিয়া হয় নহয় মা ভাগ সেইটো হ'ল আনা আনিও তেনেকে এষ্টাব্লিছ।
হয় নাই।
অঁ, নিজৰ ভাগলৈ পৰা এষ্টাব্লিছ এটা কৰিব হ'ল আও লাহে লাহে,।
উম
উম মায়ে আকৌ যেনিবা চবকে বাৰু হেৰি কৰি নিয়ে ভাইটিকো কৰি দিলে নহয় হেৰিহঁতৰ।
উম
ভাই আমাৰ বেছি মন আহি ভাইটি।
উম
অহ তাকো এড কৰি দিলে সাহিত্যৰ কাননত।
অঁ।
সি কবিতা এটা দিলে।
অহ তাৰো মন যায় নহয় তাক সি কিবা কিবি সেইবোৰ ভালে পায়। উম উম।
তেজেদি কাহিনী গল্প ধেৰ হে তেনেকুৱা প্ৰেমৰ লিখি থৈছে। অ মাজনী বা মই এতিয়া কোনো দিনে কা অ মোক দিছে মোক কৈছে সি মোক এইবোৰ লি লিখি থৈছোঁ এইবোৰ অকণমান হেৰি নিচিনা আও প্ৰেমৰ এতিয়া মই কেতিয়াও কাকো দেখুওৱা নাই দেখোঁ দেখুৱাবলৈ লাজ লাগে মই বা বৰ মাক কেনেকে মা লগতে কথাাতি আছিলে প্ৰথমতে মই বৰমাক কেনেকে দেখুৱাওঁ আপোনাকে দেখুৱাইছো আপোনালৈ মোৰ বহুত লাজ লাগিছিল কিন্তু এতিয়া। চাই নিদিলে যে নহব ইস্কলে বানান চান ব এতিয়া কি হব দেখুৱাই খুব লাজ পাইছে আও তাৰপিছততে কুকুৰজানৰ কথা লিখিছে নহয় তাৰপিছতে অও মায়ে পিছে অ কুকুৰ জান তই কি কাৰণে লিখিছে গম পালো।
অহ সেইটো কাৰণে লিখি যাম কি লিখিব নো।
কোৱা উম একে কৈছে যেনেবাও। অ অ মোৰ ওচৰত আছে অ আছে অ মোক দি থৈছে বাৰু কবিতাটো
অহ।
হেৰিতটো আছে সাহিত্য কাৰণে ন সেই সে হেতো তাপা পৰা বিচাৰ থাকিবলেতো দিগদাৰ হ'ব।
অহ
নৰ্থ ইষ্টৰ এইটো পেজটো পত ৰিটান মোক দি থোৱাটো ইস্পলিং ভুল মোক দে দি থোৱা। খালি ইস্পলিং টো বহুত ভুল হৈ আছে আকৌ মই শুধৰাই দিলো তাক মানে। সি এনে দি থৈছিলে ইস্পলিং ক'ত কত ভুল হৈছে কৈ দিবচোন বুলি ক'লে। নে কবিতাটো সেইটোৱে আৰু ইস্পলিং বোৰ ভুল হৈ আছে তেনে ভুল হোৱাকে দি দিম আও
উম উম। গম পাম সেই আ আৰু হুঁচৰি এটা আহে যে বাও।
উম
আন এটা আছে
তাৰপিছত
তাৰ পিছত কাম এটা চাব দে।
আৰু কিবা আছে নে কি এ
ৰাখিছোঁ।
আ নগা আছে। চাহ অকণ নিমগে এতিয়া হ'ব নে।